হয় হয় মই শুনিছো।
হয়।
কি কৰি আছা
কি কৰিছা মই এনে অলপ বহি আছিলো ৰবা তুমি কি কৰিছা
অ মইয়ো আছো ৰ'বা এই ৰাতিৰ আহাৰ খাই এতিয়া মানে অকমান খোজকাঢ়ি আছিলোঁ মানে মই সামাজিক মাধ্যমটো এনেই চাই আছিলো চাই থাকোঁতে মানে। অ মানে হঠাৎ মনত পৰিল এহ মানে এটা বিষয় লৈ মনত পৰিল। যে মানে আজিকালি মানুহবোৰে মানে আমি ইমান সময় মানে সামাজিক মাধ্যমত কটাও। মানে আন মানে এ বিষয়বোৰ যেন আমাৰ বাবে মানে পাহৰি গৈছো যেন। গুৰুত্বপূৰ্ণ নহয় সেনেকুৱা যেন মই মানে অনুভৱ হৈছে যে ধৰা স্বাস্থ্য। স্বাস্থ্যটোক লৈ আমি আজিকালি বহুত যিটো সজাগ সচেতন হ'ব লাগে। কিন্তু নহয় মানে মানুহবোৰে যিহেতু সামাজিক মাধ্যমতে বেছি সময় কটাই থাকে গতিকে এইসমূহ বিষয়ৰ ওপৰত আমি অকণমান আজি আলোচনা কৰোঁ নেকি।
নিশ্চয় নিশ্চয় পাৰি পাৰি ভাল বিষয় এটাই তুমি বাছি লৈছা দেই। বাৰু কোৱাচোন।
অ মই মানে তাকে ভাবিছো আজিকালি মানুহবোৰে মানে যিবোৰ কাম। আগতে মানে সুচাৰুৰূপে কৰিছিল কিন্তু সামাজিক মাধ্যমটো অহাৰ পিছত মানে সেই কামবোৰ লাগিলে মানে পৰি থাকক। তেনেকৈ ধৰা আগতে কিতাপ পঢ়াৰ মানে এটা অ অভ্যাস এটা আছিল বা বন্ধু বান্ধৱৰ লগত মিলি মানে আড্ডা মৰা এনেকুৱা ধৰণৰ। কিন্তু আজিকালি চাবাচোন তুমি কতো আদ্ডা নেদেখুৱাই নেদেখায় সকলোৱে নিজে নিজে মানে ব্যস্ত থাকে আনকি মানে ঘৰতো মানে মাক দেউতাক ল'ৰা ছোৱালী মানে লগ নহয় বুলি মানে মই শুনিছো কিছু ঘৰত তেওঁলোকে নিজৰ মানে ৰুমে ৰুমে থাকে। সময়ত ভাত খাবলৈ আহে নিজে খাই আকৌ ৰুমত সোমাই মোবাইল লেপটপ কম্পিউটাৰ লৈ। টিভি লৈ ব্যস্ত হৈ থাকে কি কোৱা এই বিষয়ে
একেবাৰে সঁচা কথা দেই, আমি মানে দেখা পায়ে থাকো। অকল মানে আজিকালি সকলোৰে ঘৰে ঘৰে মানে এইটোয়ে চলি থাকে চাগে যে- যিবিলাক ধৰা সৰু ল'ৰা ছোৱালী আছে বা যিবিলাক ঘৰৰ মানুহ আছে, তেওঁলোকে মানে- দিনটোতো ধৰা ব্যস্ত থাকে ইজনে সিজনৰ লগত, মানে- এ দিনটো মানে ধৰা নিজৰ নিজৰ কামে ব্যস্ত কামত ব্যস্ত হৈ থাকে। কিন্তু ৰাতিও মানে ধৰা তেওঁলোকে কাম নাথাকিলেও- আহ আহি পিনে ধৰা কামৰ পৰা আহি পিনেও আহ তেওঁলোকে মোবাইলটোতে ব্স্ত হৈ থাকে। এ বহু খিনি লোকৰে দেখা পাইছো নিজৰ ধৰা- তোমাৰ এই কি বুলি কয় পৰিয়ালৰ লগত বহি থাকিলেও ধৰা পৰিয়ালৰ মানুহৰ লগত তেনেদৰে কথা- কথা বতৰা নাপাতে বা তেনে- ধৰা মানে মোবাইল টো চলাই বিভিন্ন ধৰণৰ ধৰা সামাজিক মাধ্যমে চলাই থাকিব, নহ'লে- ধৰা তোমাৰ এ খেল ধেমালিয়ে কৰি থাকিব। মোবাইলতেত দেখা পোৱা যায়, হয়।
গতিকে মানে আমাৰ এই এনেকুৱা ধৰণৰ মানে ইয়াৰ ফলত মানে মই এটা ভাবিছো- সমাজত আকৌ বহুত বেয়া প্ৰভাৱ এটা পৰিছে। যেনেকৈ ধৰা মানে এতিয়া আমাৰ মানে মা দেউতা বা- ককা আইতাসকল মই দেখা এঘৰ মানে আমাৰ ঘৰৰ ওচৰতে এঘৰ মানুহ আছে। তেওঁলোকক মই দেখা পাইছো হাঁ, তেওঁলোকৰ কিন্তু মানে গোটেই মাক, দেউতাক, ককাক, আইতাক- ল'ৰা ছোৱালী গোটেইখিনি আছে ভৰপূৰ এটা মানে পৰিয়াল। কিন্তু মানে সেই ককা আহি ক তাৰে সি তেওঁলোকক- ককা আইতাজন মানে সদায় মন মাৰি- এ মানে এই বাৰান্দাৰ এচুকত বহি থাকে চকী এখন পাৰি। এনেকৈ মানে অকল সৰীয়া যেন তেওঁলোকক মানে মই- গতিকেও মই মানে অনুভৱ কৰিব পাৰিছো তেওঁলোকৰ মানে এ আৱেগটো। তেওঁলোকক দেখি, আৰু তেওঁলোকৰ ঘৰত যিহেতু মই অহা যোৱা কৰি থাকো। মানে দেখো তেওঁ যেন তেওঁলোকক গুৰুত্ব নিদিয়ে। ল'ৰা ছোৱালী গিটাও মানে এনেকৈ ৰুমে ৰুমে সোমাই ব্যস্ত। বাকী মাক দেউতাকো মানে নিজৰ কামত ব্যস্ত। যেন তেওঁলোক অঁ অৱহেলা হৈ পৰিছে চব। বহি পৰিছে, যেন কোনোবা দিনা একেলগে বহি মানে কিবা মানে আ- কথা আলোচনা কৰো কিবা সেনেকুৱা আগতে আছিলে কিন্তু আগতে মই গাঁৱৰ পৰিৱেশ দেখিছো। যিহেতু মও আছিলো আগতে ককা আইতাৰ লগত সাধু কথা কৈ শুনা- বা ককা আইতাৰ পৰা মানে বিভিন্ন কাহিনী শুনো আমি ককা আইতাৰ লগত সময় কটাওঁ। কিন্তু আজিকালি মানে ল'ৰা ছোৱালী বোৰে ককা আইতাৰ লগত থকা যিটো মজা- সেই মজাটো যেন ল'ব পৰা নাই, তুমি কি কোৱা?
একেবাৰে একেবাৰে সঁচা কথা দেই, এইটো মও লক্ষ্য নকৰা নহয়। আজিকালি মানুহবোৰে নিজ- নিজৰ মাজতে ব্যস্ত। নিজৰ দাৰা পৰিয়ালক সময় দিবৰ কাৰণে তেওঁলোকৰ হাতত সময় নাথাকে বা- অ সময় থাকিলেও মানে তেওঁলোক-
সময় নাথাকাই বুলি কোৱাটো মই ভাবো এটা অজুহাত মাত্ৰ, সময় ধ দিওঁ বুলিলে- ধুনীয়া-
হয়, মানে কি তেওঁলোকৰ হাতত সময় সময় থাকিলেও মানে তেওঁলোকে সময়তো দিবও নিবিচ- চাৰে, সময় থকাৰ পিছতো মানে তেওঁলোকে ধৰা অকল নিজৰ মাজতে ব্যস্ত হৈ থাকে বা নিজক- নিজক লৈ ব্যস্ত হৈ থাকে, কিন্তু- তাকেহে, ধৰা সেইটো কথা বুজি নাপায় যে ধৰা গোটেই দিনটো যিহেতু তেওঁলোকে নিজৰ লগতে ব্য- দৈ আছিলে। তেওঁলোকে মই তা ভাবো যে, অলপ সময় ধৰাৰ এ তেওঁলোকে নিজৰ পৰিয়ালকো দিয়াত টো উচিত কাৰণ আহ চাবা যেতিয়া তোমাৰ আহ। এ মানে বেয়া দিন আহে বা যেতিয়া তোমাৰ অৱস্থা ভাল নাথাকে। তেতিয়া তোমাৰ সেই তুমি যাক সম দি আছা, তোমাৰ মোবাইল ফোনটো হওঁক বা বিভিন্ন ধৰনৰ সামাজিক মাধ্যম। সেইটো তোমাৰ কামত নাহে। তোমাৰ পৰিয়ালে তোমাৰ কামত আহিব। নহয় নে?
শুনি নে? শুনি শুনি অহা